হেল্ল'। অ', অ', বন্ধু শুনিছো? আছো, আছো।
উম, পিছে কি কৰি আছিলা?
এ আছো ৰ'বা, এনেই আছো এতিয়া ৰুমতে।
হয় নেকি মদ ক'তো ওলাই যোৱা নাই?
নাই, নাই, নাই ক'ত যাবা এই গৰমত।
কিয় এ প্লেনিং হোৱা নাই এ গৰম দিনত?
গৰম দিন নাই কৰিম ৰ'বা নাই যোৱাৰ আছে এনে প্লেনিং।
ক'ত আছে?
শ্বিলং চাইদ যাম বুলি ভাবিছো অলপ।
শ্বিলং চাইড নেকি? হয় নেকি ঠিকেই আছে। উম শ্বিলঙ এনে কিমান বাৰ গৈ পাইছা তুমি? কিমান বাৰ গৈছা শ্বিলং? দুইবাৰ মান গৈছা কলগে গৈছিলা?
একবাৰ গ'লো চেৰাপুন চেৰা পুঞ্জী একবাৰ গ'লো বৰা পানী একবাৰ গ'লো। ৱাটাৰ চাপ্লাইত গ'লো তিনিবাৰে গৈছো। হয়, হয়।
অ'। মই ভাবি আছো ৰ'বা, মই ম আহি ফালাই যাওঁ ৰ'বা কয় মই এই ক পৰহি মানে যাওঁ নেকি মিজোৰামৰ ফালে যাম ৰ'বা।
মিজোৰাম যাবা নেকি?
অ' এ মি নিজ আমাৰ এটা কামো আছে কিবা এটা মোৰ কামৰে আছে লগত আৰু তোমাৰ কিবা এটা আমাৰ ঘৰৰে ৰিলেটিভ মানুহ আছে তাতে তাৰ অন্তত বিয়া।
হয় হয়।
মানুহ হয় ঘৰৰে। ঘৰৰে বিলাই আছে সেনেকা যাম আৰু সেইটো চাই আহিম তাতে মানে তাৰে এই এৰিয়া খিনিও চাই আহিম কেনেকা জাগাটো। অলপ চাই আহিব লাগে নে কিমান ঘৰত থাকিব। কিমান আৰু ঘৰত থাকিমি আৰু।
অ', অ', মিজোৰাম ভালে লাগে তোমাৰ?
উম তাতে বহুত বহুত ভাল ভাল জেগা আছে না ধৰি লোৱাক পাহাৰাৰেেই হওক তোমাৰ ষ্টট ৰোডে হওক একদম ভাল আৰু।
ভাল ভাল।
খালি অলপমান অলপমান কেচ আছে তাৰে মানে ধৰি লোৱা অলপ চলপ ৰাতি যাব নোৱাৰি আৰ। ৰাতি টাইমত যাব নোৱাৰি ৰাতি টাইমত যদি যাই পাওঁ তেতিয়া কথাটো
ফুৰিব গলে অলপ হাতত পইচা লাগে মানে বেছিকে পইচা লাগে অলপ।
এ ফুৰি দিব গলেতো পইচা লাগিবই ন ফুৰিব গলেও ধৰি লোৱা আজি মোৰ ফুৰিব আজি ফুৰিব প্লেনিং মিনিমাম তো হাততো থাকিব লাগ ল সিমান পইচাই তিনি চ তিনি চাৰি হাজাৰ থাকই লাগিব।
হয় হয়।
আছে মইত গা়ী এটা গাড়ী আমাৰতো আছে টেনশন ন এ ধৰি লওক কোনোবা ফ্ৰেণ্ড গিলা মিলি কেনে জালে আৰু ট্ৰিপত ধৰি লোৱা
মিজোৰামত এনে মিজোৰামত এনে কিমান মান লাগিব পইচা তোমাক।
ধৰি লোৱা তুমি যদি তুমি যদি গাড়ী নিজৰ গাড়ী আছে স্কুটি ত যোৱা তই তোমাৰ ফুল টেংকি আহা যোৱা। এণ্ট্ৰকত ধৰিলোৱা তুমি ধৰি এণ্ট্ৰক ফাইভ ধৰিল তাতে ধৰি তাৰ ফ ফুল টংক আহা আৰু ফুল। টেঙি যোৱা এইখিনি আৰু তোমাৰ পাচশ পাছ হাজাৰ যাবা আৰু তোমাৰ এইফালে খোৱা লোৱা। তোমাৰ যদি ঘৰ কোনোবা চিনাকি আছে তো বেলেগ কথা।
মিজোৰামত গ'লে বাইক লৈ যাব পাৰে ন মানে।
অ', বাইক লৈও যাব পাৰে স্কুটি লৈ যাব পাৰে মই যোন স্কুটি লৈ । মচোন পাঁচ হবাৰ মান স্কুটি অ', মই নিজৰম এইফালে গৈছো কিমান গলো। এবাৰ যাম মানে কাম বিয়া আছে ন তাতে আমাৰ ফেমি ফেমিলি মেম্বাৰে।
হয়।
তাহান আমাৰ ফেমিলি মেম্বাৰে ধৰি লোৱা আৰু ৰিলেটিভ ত তাহতৰ আৰু ছোৱালীৰ বেয়া বোলে।
হয় তোমাৰ মানে মিজোৰামত হ মিজোৰামত হেৰি নেকি তোমাৰ মানে অ'। পৰা ক' পৰা কেনেকে যে গুৱাহাটীত কেনেকে যে গুৱাহী কোনটো লাইনে যায় তোমাৰ।
তোমাৰ গুৱাহাটী হৈ কিনে তুমি ছয় মাইল দিও হৈ যাব পাৰা বা এইফালে খানাপাৰা হৈ যাবাৰা তোমাৰ ইচ্ছা। খানাপাৰা হৈ যাব পাৰা ছয় মাইল আৰু কিয় ছয় মাইল দি হৈ কিনে গ'লে তুমি সফালে খানাপাৰা দি হৈ যাবা তুমি ফালদি খানাপাৰা আদি হৈনে খানাপাৰা হৈ কেনেহে যাব লাগ তোমাৰ মানে নিজৰণ যোৱা এটাই ঠাই হ'ব সেইটয়ে আৰু শ্বিলং যোৱা নিজৰ যোৱা একে চট পৰি য
অ, মানে তোমাৰ উ- উ। প্ৰথম কি পাবা তোমাৰ গুৱাহাটী পাৰ হৈ কিন্তু কি পাবা তুমি ডাইৰেক্ট মিজোৰাম পা নে কিবা বেলেগ পাবা।
ন - ন - না মেঘাল কি ক মেঘ তালে পাৰ কৰি মিজোৰাম ন
তাৰ মানে হেৰি দিয়ে তোমাৰ পাৰ্ছ লব লাগিব কিবা
অ সেইটো সেইগিলা ল'ব লাগিব তাৰে এৰিয়াটো বেলেগ পৰে জানা মিজোৰাম এৰিয়াটো বেলেগ পৰে
উম
সেইটো আৰু অসমৰ এৰিয়া হয় কিন্তু সেইটো ডিষ্ট্ৰিক এইটো এ এইটো বেলেগ এটা হেৰি আছাম নপৰে আৰু এইটো মিজোৰামটো বেলেগ পৰি যায় বেলেগ ডিষ্ট্ৰিক্ তাৰে কাৰণে অলপমান হেৰি হয় চেকিং-টেকিং হয় যেনেকা নেপাল আমাৰ বেলেগ কানট্ৰি হয় তথাপিও ত আহা যোৱা আপডনটো হয় ন। পৰা ইয়াৰে মানুহ
মানে তোমাৰ পাঁচ-পাঁচ ছয় হাজাৰ হলে ভালকে থাকিব পাৰি পাঁচ ছয় হাজাৰ নে
অ পাঁচ ছয় হাজাৰ এটা হৈ যায় আৰু আমাৰ তাতে ৰিলেটিভ আছে ন। আমাৰ আগতে মানে তাৰে মানে এটা মানুহ আহিছিলে ঘৰত আমাৰ দোকান হেৰিতে, ত মাৰ লগ কথা পাতোঁতে পা তাতে একদম ভাল ফ্ৰেণ্ড হৈ গ'ল আৰু মাৰ আৰু ভন্টি বনাই ললে ভন্টি বনাই ভণ্টি মাতিছে নিজৰ ছোৱালীৰ বিয়া এতিয়া যাবতো নৰি এতিয়া ক'বতো নোৱাৰো যে যাবা নোৱাৰি এতিয়া যাব লাগিব আৰু। উপায় নাই যিহেতু নিজৰ পাতি লৈছে আৰু।
অ', অ' পইচা পইচা লাগে অলপ ফুৰিব গলে মানে পইচা হ'লে ধুনীয়া ফুৰিব পাৰি আৰু
পইচাটো দিব লাগিব ছোৱালীজনীৰ হাতত পইচাটো দিব লাগিব অলপ-চলপ। সেইবিলাক মিলাই মেলি ধৰি লোৱা পাঁচ ছয় হাজাৰ টকা যাব আৰু সেতিয়া স্কুটিতটো নাযাওঁ ন চাৰি চাকাহে লৈ যাব লাগিব চাৰি চাকা লৈ গ'লে পোন্ধৰশ টকা চাৰি চাকা হব পোন্ধৰশ টকা তাৰ পিছত পেট্ৰল ভৰাব লাগিব এক্সট্ৰা কৰি কেনে ড্ৰাইভাৰটো মই আছো টেনশ্যন নাই। আৰু মা যাব মই যাম আৰু দাদা যাব আৰু দুজনী দুজনে মিলি আছে দুজনে আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ সিহঁতে যাব। হে যাম আৰু ভালে হব অলপমান বতৰ অলপ বতাহ চতাহ খাই আহিম ঠাণ্ডা অলপ বতাহ চতাহ। এতিয়া আৰু গৰমত একদম থাকিব নোৱাৰি আৰু এই গৰম কালি বৰষুণ গ'ল আজি ৰ'দ দিলে আজিটো হেৰি হ'ল, এইটোতো আমাৰ এইটোতটো কম চে কম এইখিনিয়ে চলি আছে বহুত বৰ্তমান আমাৰ এইখিনিতো ঠিকেই চলি আছে গৰমো দি আছে বৰষুণো দি আছে বাহিৰত সেইখিনিও নাই বাহিৰতো যেনে ধৰি লোৱা দিল্লী মুম্বাই সেইগিলাকতটো পানীয়ে নোহোৱা হৈছে। মানুহে ব্ৰিছত যায় শুব লগা হৈছে।
ক'ব লাগে মানে তুমি কেইদিনমান, কেইদিনমান থাকিবা নে ঘূৰি আহিবা?
এদিন মানে কি বিয়াটো হ'ব তোমাৰ ধৰি লোৱা, বিয়া কেতিয়া হব! তোমাৰ ধৰিলা আজি কিমান তাৰিখ টুৱেণ্টি ফৰ ন এই মাহৰ লাষ্ট এ মাহৰ লাষ্টৰ দিনা বিয়া হব না ত মই ধৰিলোৱা আৰু কালিৰ দিনটো থাকিম পৰহি দিনটোত গুচি যাম আৰু
অ তাত থাকিবা দুই-তিনিদিন?
অঁ সেয়ে সেইকাৰণে বিয়া শেষ কৰি কিনে যেতিয়ালৈকে ছোৱালী নাযায় তাহাঁতৰ কেচ তাহঁতৰ নিয়মটো বেলেগ ন, তাহঁতৰ ছোৱালী ঘৰত ছোৱালী ঘৰত ছোৱালীয়ে লৰা ঘৰত নাজানো লৰাই ছোৱালীৰ ঘৰত আহে।
অহ অহ
মানে ঘৰ জোঁৱাই টাইপ
হে
ছোৱালী ল'ৰা ঘৰৰ আনা সেইতো নিয়ম কি আমি আমাৰ আমাৰ অসমীয়া নিয়ম বঙালী নিয়ম একেই আমাৰ ছোৱালী মানুহ তাতে ল'ৰা ঘৰত পঠাই দিয়ে। ধৰি লওঁক মোৰ ছোৱালীজনী তোমাৰ ল'ৰাত পঠাই দিলো তোমাৰ ল'ৰাৰ লগত বিয়া কৰাই তোমাৰ লগত তোমাৰ লোকৰ ঘৰত পঠাই দিওঁ এ তুমি আমি ধৰি ল মিজুৰামত আছো মিজুৰামত ম তোমাৰ তোমাৰা ল'ৰাটো মোৰ তাতে পঠাই দিব লাগিব মোৰ ছোৱালীৰ লগত বিয়া কৰি কিনে বেছি দিন নহয়। বেছি দিন নহয় একমাহ অ' ছোৱালী তাত থাকিব একমাহ থাকিব। একমাহ থাকিব একমাহৰ পিছত তোমাৰ তাৰপিছত নিয়ম নীতি আছে নিয়ম কে আছে তাহাতৰ। তাহাতৰ নিয়ম বহুত বস্তু আছে ন চবৰে বেলেগ বেলেগ নিয়ম আৰু সেইবিলাক নিয়ম নাজানো খালি এইটো জানো আৰু এইটো নিয়মটো। কিছুমান দিন থাকিব ঘৰ জোৱাই থাকিব একমাহ এক পিছত আকৌ লৈ যাব পাৰিব আকৌ এটা কিবা টাইপ হ'ব সৰু মৰু নিয়ম এটা আছে সৰু নিয়মটো পাতি ৰাতিপুৱা গধূলি খানা লানা খাই কেনে একেবাৰে পঠাই দিয়ে মানে সন্ধা যেতিয়া লাকে আন্ধাৰ নহয় তেতিয়া লৈকে ছোৱালী ঘৰ যায় পাব
হয়, হয়। এ মিজোৰামত কিবা মই পাইছিলো মাজতে ইনষ্টাগ্ৰামত কিবা তামান টেন্ডিংত চলি মানে এটা ঠাই আছিল কি ঠাইটোৰ নামটো পাহৰিলো মই। তাত মানে বহুত মানুহ যায় আছে অসমৰ পৰা।
হয় নেকি বহুত মানুহ যায় আছে নেকি থাইলেণ্ড ন মালয়েছিয়া সগিলা নেকি?
নহয় নহয় মিজোৰামৰ কিবা এটা ঠাই আছিল ধুনীয়া লোকেশন মানে। এ বহুত যাইছিল তোমাৰ ইউটিউবাৰ বিলাক ইউটিউবাৰ বিলাক য ইউটিউবাৰ বিলাক যাই হৈছিল।
নিজোৰাম তোমাৰ কি কয় সেইটো নেকি এই যে কি কয় কি কয় নদ এ পুখুৰী টাইপ। যে ডাঙৰ পুখুৰী।
অ ন আৰু ওপৰত যে উঠিব পাৰি কিবা?
অ অ গম পাইছো গম পাইছো সেইফালেতো যাম।
অ'।
তাৰে টাৰ্ণিংটোত যাম সেইটো টাৰ্ণিঙৰ কাৰণে চবিলাকে চব মানুহ পাগল আৰু স মানে ভিউতটো মজা।
কি বুলি কয়নো সেইখিনি?
জাগাতো নাম পাহৰি গ'লো কিবা কয়। মই বেছি গম পোৱা নাছিলো, মায়ে গম পাইছিলে, মায়ে জানিব। এতিয়া মাকতো সুধিব নোৱাৰো। মায়ে কাম কৰি আছে ৰ'বা। জেগাটো নামটো পাহৰি গ'লো। পিছত-পিছত পিছত যদি নামটো মনত পৰে কৈ দিম দিয়া।
অ', অ', মানে তোমাৰ হেৰি মিজোৰাম যাব লাগিব কেতিয়া।
এ যাবা, একদম ভাল জাগা হয়। মিজোৰাম কি মিজোৰাম এতিয়া এইখিনি নাগালেণ্ডে হওঁক তে হওঁক এৰিয়া ভাল। এতিয়া তুমি ৰাতিপুৱাৰ কাৰণে একদম ভাল কিন্তু, ৰাতিৰ কাৰণে বহুত বেয়া এৰিয়া এইবিলাক। জানাই আমাৰ অসমৰ পৰা দুটা-দুটা গায়ক গৈছিলে, কেনেকা অৱস্থা হৈ গৈছিল তাহাঁতৰ।
হয়, হয়।
উম, এইবিলাক কেছো আছে, এ বহুত কেচ আছে। তাৰেমানে গাঁৱলীয়া, তাহাঁতৰ মানুহকেইটা মানে এনেকা একো থাকে আৰু বাহিৰা মানুহ সেহেতে আহিলে সেহেতে চাবগে, ভাব্ব কি কিবা-কিবা বেয়া কাম ক কৰিব আহিছেনে কিবা কাম কৰিব আহিছে। সেহেতে মানে সেইবিলাক নাচাই আমাৰ এতিয়া চোৱা আমাৰ ইয়াতে ধৰি কেনে সুধিব ক'ত আহিছে, কি কথা, কাৰ দেখাব, ৰিজন দেখাব মানুহ আছে জানা নাই, ৰিলেটিভ আছেনে নাই। আমাক সুধা লোৱাৰ পিছতহে কিবা এটা কিবা এটা পুলিচৰ হাত দিব, মহিলাক নিজৰ হাতেদি কাম কৰিব। ইয়াতে সেইগিলা চিষ্টেম নাথা তাতে বোলে তুমি কিবা ক'লা, গৰম তেজ মানুহ ডাইৰেক্টা দা দি ঘা-ডা দি ঘাহি দিব
মিজোৰামত মানে তোমাৰ এই পাহাৰ এৰিয়াত এই চাং বনাইয়ো থাকে বহুতে তোমাৰ। চাং টাইপ যি বনাই
অ', অ', অ', চাং টাইপ হে মজা লাগে দাদা চাং টাইপ বনাই দিয়ে। আৰু তাহাঁতৰ তাহাঁতৰ-তাহাঁতৰ যোনটো চাঙটো যে, তাহাঁতৰ চাঙটো একদম হেৰি নাইতো। তাহাতে চাহ নাখায়তো, তাহাতে টি খাই। এই যে কি কয়, গ্ৰীন টি যে! তাহাতে গ্ৰীণ টাইপ বস্তু খাই! একদম লাইট খানা খায়।
গ্ৰীণ টি, গ্ৰীন, টো দিব গ্ৰীণ টিটো বহুত পায়, পাহাৰত কৰে কিজনি সেইটো। গ্ৰীণ টিটো পাহাৰতে হয়।
অ তাহতে পাহাৰ গিলা ইমান ডাঙৰ ডাঙৰ যোনটো সৰু সৰু পাহাৰ তাতে গ্ৰীণ ট হেৰি থাকে বনাই থৈ দিছে গ্ৰীণ টি লিয়াই হেহতে গ্ৰীণ টি বনাই গ্ৰীণ টি বনাই খাই সিহঁতে। এই মজা লাগে গ্ৰীন টি খাই কেনে তাঁহাতৰ। গ্ৰীণ টি আচলতে চাহ চটো চ চাহপাত চাহ চাহপাত আৰু গ্ৰীণ টিৰ যোনটো চাহপাতটো থাকে সেইটো এক, ক'ব গ'লে একেই আৰু ডিফাৰেন্ঞ্চ হয় এইটো চাহৰ এইটো লাল বেছি লাল কৰি দিয়ে আৰু সিটো অলপ লাইট কৰি দিয়ে। গ্ৰীণ টি মানুহে ভাল কিয় আৰু গ্ৰীণ টিৰ দাম আছে।
আজি ৰাখিছোঁ বাৰু আজি আজিলৈকে, হেল্ল' আজি ৰাখিছোঁ বাৰু পিত পিছত কথা পাতিম নেকি?
অ পিছতে কথা পাতিম দে এতিয়া মোৰো কিবা এটা কাম আছে ৰবা। দিয়া পিছতকৈ ভাল কৰি কথা পাতিম দিয়া অহ দিয়া।